হেল্ল' শুনা পাইছেনে? অ' পাইছো। অ' অ'।
কি কৰি আছে? মই - - খোজ কঢ়ি আছো এনেই।
অঁ অঁ। অ মই ডিউটিতে আছো অ অ। অ আজি অফ আছিল মানে?
অ আজি অফ লৈছো। তোমাৰ সেই হব, মানে সেই কাৰণে ভাত খাই উঠি অলপ খোজ কাঢ়ি আছো।
জি?
আজি মই খালো ডিম। ডিম অমলেট আৰু মটৰ, ৰঙালাও, আলু, তেনেকে তৰকাৰী।
অহ ঠিকেই আছে। বাকী ঘৰত চবৰে ভালনে?
অ ভাল ভাল আছে চব ভালে আছে।
অ। মই আজি দালি আলু ভাজি জি আৰু অমলেটেই খালো।
হয় নেকি? অহ। কি আছে বাকী আপুনি ঘৰত গৈছিল যে তাতে কি কি কি কি খালে? স্পেচিয়েল কিবা খালে নেকি?
হহ্ গাহৰি মাংস গাহৰি প পুৰি লৈ যায় বইল কৰি লয় পুৰিছো পুৰি মানে চালাদ বনাইছো ধন নিয়াত পিঁয়াজ, জলকীয়া সেইবোৰ গোটেইবোৰ ন মানে মিক্স কৰি চালাদ বনাই এই পুৰনা আপুঙৰ লগত। খাইছোঁ।
বহুত সোৱাদ লাগে চাগে, মই বাৰু চালাদ তো খোৱা হোৱা নাই।
উম, পুৰনা আপুঙটো খাই পাইছেনে আপুনি?
নাই এনেই ইয়াৰে গুৱাহাটী টে কিছুমান মেলা হয় যে বাণিজ্যিক মেলাবোৰ তাতে মানে হেৰি তেতিয়া কিনি খাইছো, কিন্তু মানে কিনাটো ইমান সোৱাদ নহয় বুলি কয় বেলেগে। হুম ৰাইছৰটো মিঠা মিঠ ঠা লাগে, কিন্তু সেইয় আৰু
চব মিঠা নহয় আৰু, কিছুমান যেনিবা অ কিবা হেই ঔষধ দিয়ে যে, সেই টো, মানে সেইটো কেনেকে বনায় গম পাই নে আপুনি? আপুনি চায় মদটো? সেইটো মানে ভাত, চাউল, মানে যিকোনো চাউলেদি বনাব পাৰে, চাউলটো মানে ভাতকে বন নাই লয়। তাৰ পিছত ঠাণ্ডা হ'ব দি, এই চাউল চাফা কৰা হেই কি কয় এইটো উম, নামে নাজানো নহয়। যিকোনো এটা বাচনত আৰু যেনিবা ডাঙৰ বাচনত সেইটোত মানে চাউলটো মানে অ ভাতটো মানে উলিয়াই লয় অকনমান মানে ঠাণ্ডা হব ব দি তাতে মানে বগা লাড্ডু নিচিনা ঔষধ এটা থাকে, সেইটো মানে বন ঔষধ যে বনায় সেই, কিবা পাত্তা চাত তা থাকে আৰু তাতে কি কি বা পাত্তা থাকে নাজানো আৰু সেইবোৰ মিক্স কৰি পিঠাগুৰিৰ লগত, এ খুন্দি লৈ বনায় আৰু তেনেকে লাড্ডু কৰে। তাৰ পাছত সেইটো মানে এ ভাতত হোৱাৰ পাছত সেই লাডু টো দি দিয়ে। চাই চিতি দিয়ে আৰু আন্দাচত, বেছিকে বনালে বেছি দিয়ে, কমকে বনালে কমকে দিয়ে, সেইটো মিক্স কৰাৰ পাছত, তাতে তুহ গুৰি যে, অ' তুহ গুৰিত টো মানে জ্বলাই টিনৰ ওপৰ ওপৰত জ্বলাই সেই চাই হৈ যায় যে তুহ গুৰিতো সেই চায় হোৱাতো অহ! সেই তুহ গুৰি ছাই হোৱাতো মানে গোটেই তিনিটা ভাত আৰু সেই ঔষধ আৰু সেই তুহ গুৰি জ্বলোৱা ছায় মিক্স কৰি পলিথিনত ভৰাই থৈ দিয়ে আৰু সেইকাৰণে মানে চাইমদ বুলি কয় চাগে, উম!
আপুনি কেতিয়াৰ? এবাৰ ঘৰত গ'লে লৈ আহিবচোন মই খাব পাৰিম তেতিয়া এতিয়াতো আৰু বেলেগ কোনো মোৰ চিনাকি বি নাই সিফালৰ যোনে এইটো বস্তু খায় মানে যাৰ ঘৰত বনাই আৰু এইটো
টেষ্টিয়ে হয় বাৰু গ'লে লৈ আহিম বাৰু এইবাৰ মই।
অ এবাৰ একেবাৰে নাপাহৰিব।
অ নাপাহৰো এইবাৰ আনিমেই আৰু অ গাহৰিতো পাই আৰু ইয়াৰ গাহৰিবোৰ হলে ইমান আমাৰ তাতো একেই আৰু আজিকালি। ছেম সবতে গাহৰি
এনে গ ডব মতে মই খাও খাও ভাল পাও মই বহুত বেছি খোৱা নাযায় বাৰু ইয়াত যে মানে ঘৰত নাখা
অ ঘৰত নাখায় নেকি গাহৰি
ঘৰত মানে খাই এনেকুৱা নহয় যে কিছুমাননে যেনেকে ঘিণ কৰে সেনেকুৱাও নহয়। কিন্তু মানে ঘৰত খোৱা মানুহ আমাৰ ভণ্টিয়ে ইমান খাই ভাল নাপায় আৰু মই অকলে আৰু কি খাম সেইকাৰণে ইমান কিনাই নাযায়। কিন্তু মানে মোৰ হাজবেণ্ড আহিলে আমি বনাই খাওঁ।
টেষ্টিয়ে হয় বাৰু গাহৰি
উম
কেনেকে বনাই আপুনি গাহৰি যদি খায়?
উম
খানা কেনেকে বনাই কিহৰ লগ ক'ত বনাই?
মই আ নাই মই অকল ড্ৰাই ফ্ৰাইটোৱে খাওঁ। ড্ৰাই ফ্ৰাই যে গাহৰিটো ড্ৰাই ফ্ৰাই কৰি হে খাওঁ। আৰু বাঁহ গাজৰ খাইছ? অ' খাইছো খাইছো সনেকেও খাই পাইছো সেইটোও সোৱাদ লাগে।
গাহৰিতো চবৰে যেনেকেও বনালে টেষ্টিয়ে হয়। পিঠাগুৰিৰ লগতো বনাই আমাৰ। পিঠাগুড়িৰ লগত উম টেষ্টিয়ে হয়।
এবাৰ মোৰ মামাই চূঙাত বনাইছ ছিল বাঁহৰ চূঙৰ চূঙাত। কিন্তু মাংসটো, অ' চূঙাৰ ভিতৰত গাহৰি, বিলাহী সেইবোৰ দি পুৰি দিছিল কিন্তু মানে কথাটো হ'ল যে ভালকে নিসি সিজিল। অলপ বইল কৰি ল'ব লাগিছিল নেকি?
চুঙাট অ' বইল কৰি ল'ব লাগে, বইল নকৰিলেওঁ মানে সে কিবাতো ভাল হয়, এই চুঙাটো বহুত ডাঠ হয় যে সেই কাৰণে ইমান মানে তাত বহুত মানে পুৰিব লাগে। সেই বিয়েৰ কেন বিয়েৰ যে কেন বিয়েৰৰ বটল কে তাতে মানে কৰিলে বহুত ভাল হয়, সোনকালেও হয় টেষ্টিও হয় মানে কেন বিয়েৰত গোটেই মিক্স কৰি ভৰাব লাগে।
উম আমাৰ তাতে অকনমান জুই জ্বলাবও অসু বিধা যে চহৰত, কিন্তু গাঁও হ'লে খৰি চৰি থাকে। ইয়াতে নাইয়ে তেনেকে।
উম, খাই চাব তেনেকে। কেনবিয়েৰত ভৰাই টেষ্টি হয়।
ঠিকে আছে। বাকী কাইলে মোৰ আগ বেলা আছে। ৰাতিপুৱা আছে। ৰাতিপুৱা ডিউটি কৰি আৰু ঘৰত গৈ অলপমান ঊলৰ কাম আছে। শুনিছো আপোনাৰো বোলে কিবা ফুলৰ ব্যৱসায় আছে?
অ' ব্যৱসায় কৰিছো, ষ্টাৰ্ট কৰিছো। কাষ্টমাৰ তেনেকে পায়ে আছো বাৰু ঠিক। ঠিকে চলি আছে।
আপুনি কি কি বনায়?
মই বেগ বনাওঁ, এ, তাৰ পাছত কি চেইন বনাওঁ। বোকে বনাওঁ সেইবোৰে বনাওঁ আৰু। কাষ্টমাইজেচন অৰ্ডাৰ মানে মানুহবোৰ যি লাগে সেইটোৱে বনাই দিওঁ আৰু
নিচে আপোনাক আপোনাক কেনেকুৱা মানে প্ৰতিক্ৰিয়া দিছে।
ভাল পাইছে, ভাল পাইছে যিবোৰ মানে মানুহে মানে এবাৰ লৈছে আকৌ লৈছেগে মানে আকৌ অৰ্ডাৰ কৰিছে ভাল লাগিছে বোলে মানে ফোনত ফটোতকে মানে বেছি ৰিয়েলত ধুনীয়াই অ,
বেছি ধুনীয়া লাগে হাতেৰে
উম, সেইকাৰণে -উম, সেইকাৰণে মানে আৰু বা অৰ্ডাৰ কৰে বা আপোনাৰ ষ্টাৰ্ট কৰা হৈছেনে?
ময়ো ও এনে লগৰ ছোৱালী দুজনী মানৰ লগত মিলি বনাও।
অ',
এনেকুৱাত মই বেছিকে ফুলেই বনাও মানে গোলাপ ফুল দেজী ফুল, উম কেইদিনমান আগতে অৰ্কিডো বনাইছ
অ, অৰ্কিডো বনাইছিলা।
বেগ মানে তেনেকে বনোৱা হোৱা নাই।
অ
লগৰ কেইজনীৰ বেগ চেগ এইবোৰ খাই আৰু মই ফুল শ্লিপ এইবোৰতে মানে হেৰি হৈ আছে আৰু বেলেগ বস্তু বন বনোৱা হোৱাই নাই। সময়ো হোৱা নাই। সময়ো যায় নহয় বহুত খিনি, আৰু মাজে মাজে চকু বিষায়। ক'ৰো সৰু মানে ঊল চাই থাকিলৰে উম লাইটৰ পোহৰটো ক'ম থাকে লেও বিষাই।
হ'লেওঁ কৰি ভাল পাওঁ আৰু। মজা।
পা পাৰ হয় আৰু সেইটো কৰি থাকিলে, বেলেগ চিন্তা নাহে।
হেল্ল', হেল্ল'?